শুনিছো শুনিছো তুমি শুনিছা?
অ', শুনিছো কি কৰিছা?
মই আছো এনে এ আজি সোমবাৰৰ কাৰণে প্ৰ শৰাই দিছিলো মানে প্ৰসাদ খাই আছো ৰবা।
আজি শাওনৰ প্ৰথমটো সোমবাৰ নহয় শাওন মাহৰ তুমি পালিছা নে?
অ', পালা নাই বাৰু। এনেকে আৰু ঘৰতে কিন্তু এতিয়াতো চবফালে পানী হৈছে ন মন্দিৰতো যাব পৰা নাই।
আহ, মন্দিৰো যাব পাৰা ইমান পানী ন। যোৱাবাৰ গৈছিলো সেনেকে। অ', বাপৰে বাপ বহুত পানিৰে। এইফালে উ থাৰেশ্বৰী মন্দিৰৰ
অ'।
আৰশ্বনী মন্দিৰ পাহাৰৰ ওপৰত যে ল'ৰাবিলাক যায় নহয় পাহাৰৰ ওপৰত উঠি পানী নিজৰা এটা আছে বোলে। তাততো এইবাৰ যাওঁ বই নোৱাৰিব কিজানি পানী বহুত পাতি চাতি শহি পৰিব ন' ভয় লাগে। অ', পাহাৰৰ উপৰত এই বামন্দিৰ ফালে আমাৰ ইফাল বাম মন্দিৰ ফালে আছে।
অ'।
কিবা এনেকুৱা এটা মন্দিৰ আছে ন' সেইটো মন্দিৰত। পাহাৰ খন আছে পাহাৰৰওপৰত শিৱলিংগ এটা আছে মানে তাত বোলে নিজৰা পানী পৰি থাকে এই সেইটোত মানে যায় আৰু মানুহবিলাক। বল বম পালে মানুহবিলাক যায় আৰু এইবাৰ কেইজানী যাবই নোৱাৰিব কাৰণ
তাকে এইবাৰ বল বম বা কি হয় ন'।
উম, ৰ'দে নাই ইফালে বৰষুণ আৰু পানীতটো প্ৰকো তো বেছি কৰিছে।
অ', অ', সেইটোৱেইতো আৰু সেই আমাৰ এইফালেও বহুত পানী ৰ'বা আৰু মানে আমাৰ যে এই ভীমাচংঘৰ মন্দিৰ আছে যে আহিছানে?
আহ উম, উম, উম, উম।
মানে প্ৰথম সোমবাৰতো বহুত মানুহ হয় মানে যোৱাবাৰো বহুত হৈছিল শাওণৰ প্ৰথম সোমবাৰ বাৰু। এইবাৰ এই বহুত পানী হৈছে আৰু তাত। মন্দিৰত চাৰিওফালে পুৰা পানী আহিছে।
উম, অঁ, এনেওতো পানী পৰি থাকে সেইটোত।
হয়, হয়, এনেও অঁ এনেও পানী থা- বাৰু যাওঁতে মানে ভৰিখন মানে ধু ধুই নিয়ে যে কিন্তু মানে কি- এতিয়া বহুত হৈছে আৰু মানুহ মানে যাব নোৱাৰে আৰু।
অঁ, উম ভয়ো লাগে ন'। বেছি হে এনেকুৱা পানী বহুত আহিব ভয় লাগে। হঠাৎ যদি উম, হঠাৎ যদি পানী এসোপা আহি যায় কি হব!
অঁ, তাকেইতো কাষত ইমান মানুহৰ ঘৰত নাই নেকি এইখিনিত। ঘৰ -দুৱাৰ মানে সেইখিনিত পাই ন' নাই দেখা নাই কিন্তু। আৰু সেই তাত এটা গণেশ মন্দিৰ আছে আৰু আগত।
অঁ'। ভয় লাগে দিয়া ইমান পানী হৈলে ভয় লাগে মোৰ, মোৰ পানীটোয়ে ভয় লাগে মানে। এ হঠাৎ যে আহি যায় এইটো কাৰণে। মই বহুত ভয় কৰো, যাব নোৱাৰো। এই কিন্তু ক'তো মই যাব পৰা নাই। মানে-
উম নাই কোনো কতো ওলাব পৰা নাই হয় হয়।
অঁ মানে কত কি হৈ আছে তো কব নোৱাৰিম ন। ভয় লাগে এনে আমি অঁ সপ্তাহত অঁ- অঁ, অঁ সোমবাৰ বা মঙ্গলবাৰে মানে- ক'ৰবাত যোৱা কথা আছে আৰু ফুৰিব গুৱাহাটীয়ে কৰ'বাত ক'ৰবাত তেনেকে। গতিকে এতিয়া বৰষুণ যদি এনেকে থাকে- সেই কেনেকে যাওঁ, আছো ৰব তাক-
অঁ, এতিয়া বতৰ বাতৰি চাই আহিব লাগিব সেনেকৈ নাহিবা হৎঠাতে।
উম, বতৰ বতৰ চাব লাগিব বতৰ বাতৰি।
কি? উম, উম। অঁ, আমাৰ ইয়াত বুলিয়ে নহয় দিয়াচোন উজনি ফালেও হৈছে বহুত। মানে গুৱাহাটীতটো হৈছে উজনি ফালে- শিৱসাগৰৰ ফালে বহুত হৈছে তাৰ মানে পানী।
অঁ বশিষ্ঠ মন্দিৰতো দেখিছ নে নাই? বশিষ্ঠ মন্দিৰ পাপ দেখিয়ে কেনেকে এনে কিমান পানী আহি থাকে- থাকে নিজৰাটোত এতিয়াতো আৰু একদম-
ঢৌ আহা দিছে, ইমান মানে পানীবোৰ ইমান ধাৰ উম।
ক'ৰবাত লৈ যাব।
লৈ যাব, লৈ যাব নাবাচে আৰু।
নাবাচে, নাবাচে নদীত পেলাই দিব যায়। সেনেকে বাপৰে কোৰ পৰা আহে ন পানী বিলাক?
অঁ নদী পৰা আহে।
নাই নাই আহোতে অঁ নহয় নহয় বশিষ্ঠ মন্দিৰৰ কথা কৈছোঁ প্ৰথমতে নদীৰ পৰা নাহে। আৰু ক'ৰবাৰ পৰা আহে? আহ বৰষুণৰ কমা কমা নাই এনে ধৰা মানে- সদায় যে পানী পানী আহি থাকে, অঁ। সেইটো পানী আহি থাকেহে।
সৰু থাকোঁতেই গৈছিলোঁ আৰু মানে এতিয়া অলপ পাহৰিলো মনত আছে। শিলৰ মাজে-মাজে যে পানী মানে ভৰি ধুব যায় মানে তাতে বহে। হয় অলপ চিত্ৰ উঠে।
উম, উম, আৰু কাৰন এ যিমান মই যিমান দেখিছো শিৱৰ মন্দিৰ বা শিৱৰ এয়া বিলাক, কুণ্ড বিলাক বশিস্থ বা এনেকে কিবা কুণ্ড বিলাক ইমান মিল নিজৰাৰ পানী থাকে ন' সেইদিনা আমি উম, শিৱ মন্দিৰত গৈছিলো সেই দিনা সেই মই যে গৈছিলো ক'ত যোৱা বুলি কলে। অ, নগাঁৱৰ ফালে শিৱ কুন্দ তাতেও এনেকুৱা। পুৰা পানী আহিছে উম, তেতিয়া আমি যাব। ৰাতি পুৱা বৰষুণ নাচিল বেছি কিন্তু মানে অ, এনেকুৱা হোৱা নাছিল আৰু মানে আহি আছিল পানী।
উম, উম, উম,
এতিয়া কিজানি তাটো বহুত পানী আহিছে।
অ, আৰু সেইত গৈছা নে মানে? মানে মহামৃত্যঞ্জত গৈছা নে মহামৃত্যঞ্জয় মন্দিৰ
অ, মৃত্যুঞ্জয়টো গ'লো নহয়।
অ, তাতো আছে পানী এটা সৰু পুখুৰীৰ দৰে যে এটা আছে। পুখুৰী নহয় নপৰে দিয়াচোন। তাত পানী আছে দেখা নাই। মানে মাজেদি যাব যি লাগে মাজেৰে মাজেৰে খোজকাঢ়িছে যাব লাগে চাৰিওটাৰ পিনে পানী আছে। পুখুৰী নহয় পুখুৰী কোৱা হৈছে এনেই আৰু চ দুফালে পানী আছে যে।
উম, নাই মই লগ পাই নকৰো। এইকেইটা দিন অলপ উম, সাপৰ পৰা সাৱধানে থাকিবা দেই সাপ। পানী মানে সাপ চাপ মানে চাৰিওফালে পানী হৈছে ন সাপ বিলাক ওলাই আহিছে। আজি আমাৰ আমাৰ ঘৰৰ ওচৰতে আমাৰ ঘৰৰে বাহিৰত ফালে চতালতে এডাল লাগিছিল ভাব মোৰ ল'ৰাটোৱে মানে সেই গা ধুই আছিল।
অ',
সাপডাল বুলে দেখিছে এনেকৈ ওলাই আহিছে বোলে।
কিবা কিবা বিষাক্ত নে কিবা।
কিবা সি নাজানে নহয়।
সাপতটো ধৰা ভিতৰ ধৰা সাপতো এতাকতো চিনিয়ে নাপাওঁ ন আমি কেনেকুৱা কি হব পাৰে ভয় লাগে আৰু যি হ'লেও। আৰু মানে কি ন জন্তু জন্তু ওলাই আহিছে ন জংলৰ পৰা চফ পানী হৈছে।
অ, চাৰিওফালে পানী হৈছে ন জংঘল হৈছে আৰু, উম, ক'তো ঠাই নোহোৱা হৈছে ন।
সেয়ে কথা সেইটোতো,
মানে এইটো কাৰণে আৰু সাপ পোৱা এনেকুৱা কিবা এই চব বস্তুৱে ওলাই আহিছে আৰু এতিয়া পিপৰা পৰা চব ওলাই আহিছে ক'ত থাকিব ই।
তাকে তও মানে কি এক লেতেৰা-লেতেৰা লাগে ন। পানীৰ পৰিমান লেতেৰা তাৰ ইমান বিভিন্ন ধনৰ পোক পতংগ এই কেনজুলোকাবোৰ যে আহে যে, বি
এতিয়া আৰু বস্তু এনে দাম বাঢ়িব।
ইমান খিনি লাগে পানীবোৰ মানে সচিব ইচ্ছা নাযায়।
নোৱাৰি বাপৰে বাপ। অহ, আহি যায় না এবাকচ মান। হাল ধৰিওটো নোৱাৰাই তুমি। চেনটো ধৰিও নোৱাৰা।
ঘৰত যদি, ঘৰত যদি পানী সোমাই সচিবতো লাগ যাবই সঁচা। তেনেকুৱা হৈছে।
গুৱাহাতীতটো কিমান পানী? মালিগাঁৱৰ ফালেটো কিমান পানী? বাপৰে বাপ।
কিছুমান মানুহৰ ঘৰত। শিৱসাগৰতে দেখিলো নেকি? ঘৰৰ ভিতৰতে নদীৰ নিছিনা পানী সে।
উম, তাকেইটো আৰু এইফালে মালিগাঁও, একেবাৰে উজান বজাৰৰ ফালে, খানাপাৰ ফালে বাপৰে বাপ যাবই নোৱাৰি। মই যে কতো ওলাব পৰা নাই।
হ'ব দে, কিন্তু ভালকে ৰাখিব লগে লৰা বিলাকে। বস্তুৰ বা এনেইয়ো দাম বাঢ়িব। আলু পিয়াজ এই বিলাক বস্তু বেছিকে আনি থৈ দিবা।
সেইটোৱে, সেইটোৱে আৰু মানে সি এ ধৰা ল'ৰা। স্কুল বন্ধ আছে ন? এতিয়া বিদ্যালয়টো নিবও পৰা নাই। সেনেকুৱাই আছে।
মই কিবা অনুৱাঁও নেকী? ভালে হঁওতে যাব লাগিছিলে। সেইকেইদিন আৰু বহুত ৰ'দ আছিল। গৰমত।
অঁ, মানে গৰমত ধৰি ওলাব নোৱাৰি। এতিয়া বৰষুণত ধৰি ওলাব নোৱাৰি। এনেকুৱা হৈছে। সেই কেইদিন বহুত গৰম দিলে। উম, কি ৰ'দ!
এতিয়া আকৌএনেকোৱা ৰ'দ। উম ব্ৰহ্মপুত্ৰ নদীটো পানী বাঢ়িছে। এতিয়া বহুত পানী বাঢ়িছে।
বাঢ়িবই আও নদীত।
নোৱাৰি। এতিয়া এই খৰিবিলাক ফালিয়ে আহিছে হয়নে সিহঁতি? মানুহ বিলাকে একেবাৰে হৰি ৰাম, মানুহ বিলাকে ভয়ে নকৰে।
যোৱাৰ ধেই
অঁ, এইবাৰ হৰিণাপুৰ গ'ল। পাইছে ন'?
অঁ, অঁ মনত আছে, সুধিছিলো আৰু। কোনোবাই লৈ গৈছে নে পহুটো?
উম, হাঁ?
পহুটো লৈ গৈছে ন'?
অঁ, খাইছে মানুহ বিলাকে, মৰিছে আৰু পহুতো কি বা কৰিল আ খানা খাব আৰু মৰি মৰা পহু মানে, পানীত ভাহি ভাহি মৰিপেলাই আহিছে। আৰু ঘঁৰিয়াল-চৰিয়ালো আহি যায় বুলি ভয়ে লাগে ন'?
অ, তাতে এইটো ঘঁৰিয়ালৰ ঘটনাটো ন'? কি ভয় লাগে আহিবও পাৰে এতিয়া ইমান পানী।
আহি--ওলাই আহিব ক'ৰবাৰ এনেকুৱা লাগে।
তাকেইটো।
আকৌ মানুহে যদি আগত কিবা পাই সেইটোতো খাবই। উঠিয়ে নাপাওঁ এইখন যিমান ডাঙৰ নাওঁ। কাজিৰঙাতো পানী হৈছে। এইবিলাক বজাৰত আছে ন'?
আমাৰ ফালে চব এইবিলাক বন্ধ হৈছে চব যাব, নোৱাৰি এতিয়া।
যাবটো নোৱাৰি এনেকোৱা ন' সেইবিলাক বস্তুটো ওলাই আহিব ন'?
অ অ তাকেইতো যে অ চবফালে পানী ক'ত থাকিব জীৱ জন্তু।
তাকে হে। উম সেই নদী চদি নদী ষ্টীলটো সাঁতৰিবো নাজানোৱে, তুমি জানা নে সাঁতুৰিব?
এ নাজানো।
আন অ পানীত যদি পৰীগল কিবা কাৰণত
হয় বাৰু এই বহুত ভয় লাগে পানী বস্তুটো
পানী বস্তুো মোৰ মোৰো বহুত ভয় লাগে মই মানে সেইটোৱে পৰাই মই ম মৰম চাগে মোৰ তাত পানীতে থাকিব দেই মই বহুত ভয় কৰো এইটো। মই গাড়ী শিকিবা আছিলেন কিবা আছিলেন এইবিলাক ইমান এটা ভয় নকৰো। পানীটো বহুত ভই কৰো। সেই মানে তেনেকুৱা আৰু
কথাবোৰ বুজি পাইছ নে? হেল্ল' অ অলপমান তোমাৰ ফাঁচি আছে কথাবোৰ।
অহ। সেয়াই আৰু নহয় ল'ৰা ছোৱালীক কৈ কিনি ভালকে ৰাখিবা সূৰ্যসধবিলাক লগতে ৰাখিবা যৰ জৰৰ বতৰ ন
উম জ্বৰ উঠিছে এদিনা দুইদিন ৰাতি ঔষধ খোৱালো। দুইদিন গাতো গৰম আৰু অঁ এই বতৰ যেনেকুৱা দেখা নাই বেমাৰটো হ'বই, ল'ৰা ছোৱালী আমাৰেই গা চা ভাল নালাগে বটৰৰ কাৰণে।
তাকটো এই ভাল নালাগে দিয়া গৰম হ'লেও মানে ৰদটো দিলে চফা চাফা লাগে ন চাৰিওফালে।
ৰদটো দিলে চফা লাগে, তাৰমানে চব ভাল লাগে হয়নে, মই আৰু এই কিদিন আকৌ ল'ৰা ছোৱালী থাকিলে কাপোৰ কানি বহুত লে ত্ৰাৰা হয় নহয়, কাপোৰ ধুব লাগে কাপোৰ বিলাক ধুইছো যদি মানে অ ফেনৰ তলতে ধা ফেনৰতে দি থৈ দিছো আৰু ফেনৰ তলতে জুৰী টানি। সেনেকে ফেনখনতো চলিয়ে থাকে তাৰপিছতে তাৰ তলত দি দিছো শুকাই আছো বাৰু কাপোৰবিলাক। গোটেই খিনি আজি, যোৱাকালি খিনি এনেক নিজকে ৰাখি থইদিও। ধুই দিওঁ ৰ নহ'লে নুধলেও ভাল নালাগে নে কিমান নুধুবা তুমি থৈ থাকিবা কিমান থবা আৰু
উম সেইটোয়ে মৌ এনেকে কৰিছো ৰাতি মানে বেলেগ এটা ৰুমত দি থৈ দিওঁ আৰু। ফেন খন এতিয়া আৰু বেছি ফেন দিলেও ঠাণ্ডা লাগে তেনেকই।
অ ঠাণ্ডাও লাগে আৰু নিদিলেও গৰম লাগে যোৱাত কালি ৰাতি নিশ্চয় বৰষুণিয়া নাই দেই।
নাই নাই বাপেৰে বাপ ৰাতিপুৱাে আজি ৰাতিপুৱালৈ দুপৰলৈ দি আছে।
অ মই ৰাতি কেইটা মানত বজ ৰাত ডেৰটা মানৰ পৰা আৰম্ভ কৰিছো নেকি। এনেকুৱা বৰষুণ দিছে বাপৰে একেবাৰে এৰিয়ে দিয়া নাই।
মানে কি মেইন মানে কালিয়ে কাৰণে হৈছে বৰষুণটো মেইন বাৰিষা এই বৰষুণটোতে হৈ গ'ল। মানে উম বেছি অ সেই গো ত উলা ৰাতি দি আছে।
আজি ৰাতিও দুবৰী জানী নিদিয়া কাৰনে থাকে আজি মানে মেগা মাইক যি হৈয়ে আছে বতৰত আমাৰ ওচৰৰে এঘৰ মানুহৰ মানে যোৱ কালি, সেই হ'ল মা নে